হেল্ল'
হ
উ অঁ কি কৰিছা
আচু কাম হল ঘৰ
উম কত
কাম কাম কৰিছো
আহ অ অ চাহ খালা
উম
উম এ আজি ৰাতিপুৱা বহুত বৰষুণ দিছে না
উম দিশ
এটা দিছে ন
উম
আহ আমাৰ ইফালেও দিছে আহ ইমান বৰষুণ দিছে মানে আহ এই চবফালে পানী হৈ গৈছে
মকৌ ওলাই যোৱাা নাই
নাই ওলাই যোৱা নাই ওলাই যাম অলপ পাছত
উম
আজি অলপ দেৰিক ওলাই যাম বৰষুণ দিছেনা
আহ ঘৰৰ কাম কেতিয়া কৰিবা
পানী হৈছে নেকি সেইফালে
আহ অ হৈছে
আহ
এই সদায় য'ত হয়
অ
স্কুলৰ আগ স্কুলৰ আগত
উ হ
উমিওজাইতি
অ কি সুধি আছে ঘৰ ৰকাম
উম
অ এই ঘৰুৱাৰ কাম কৰিম ৰবা
উম মিস্ত্ৰী ঠিক হ'ল ন নাই
হ মিস্ত্ৰী লগত কথা পাতিছো এই তোমাৰ এই উপ গিল মিস্ত্ৰী
হম
এয়া সেই ৰাজমিস্ত্ৰীৰ লগত কথা পাতিছো
উম কেতিয়াৰ পৰা আহিব
আহ ছাৰ ইহঁতে বেলেগ এটা কাম কৰি আছে বিল্ডিঙৰ কাম কৰি আছিলে
উম
এতিয়া তাৰমানে কো চত আহিব আৰু মোক ক ফোন কৰিম বুলি কৈছে তাৰে কাম শেখ হলে
উম আজিকালি হাজিৰা বহুত ধ লয় নহয়
উম হাজিৰা মোটামুটি তোমাৰ মিস্ত্ৰী মোটামুটি এক হাজাৰ টকাই লয় আৰু যোগালি সাতশ আঠশ ঠিকা ললেওতো সিমানে পৰে চাগি বেছি হৈ যায়
অ ত মালখিনি উঠাই থব লাগিব আগতে
হা
বালি চিমেণ্ট
উম এ মই হিচাপ ল'ব লাগিব কিমান উম বালিচিমেট লাগিব কিমান
উম আৰু টিঙো লাগিব
উম
তিনপাত সুধিবা কিমান দুই বান লাগেনে তিনিবান
তি মই সেই তাৰে পৰা লৈ আহিব লাগিব স হলচল মাৰ্কেটৰ পৰা লৈ আহিব লাগিব
আৰু আৰু দৰ্জাখন
আহ দৰ্জা তোমাৰ
দুখন লাগিব দুখন
আহ দুখন লাগিব না
হম
উম
গোটেই হিচাপ কৰি বাজেট উলিয়াবাচোন
অ মোটামোটি তোমাক ভালেখিনি পইচা লাগিব
সঞ্চায়ৰ পৰা পইচা লব লাগিব
উম
নহ'লে পইচা গম নাপাও কি কৰে
কোৱানাই
কোৱাটো হৈছে
উম
এতিয়া দিয়ে নে এতিয়া এনে পিছত দিয়ে বা বেলেগেও বেলেগেও লম বুলি কৈছে
উম
বেলেগেও ল'ব কোনোবা স্ক কলেজৰ এডমিশন দিব বোলে
উম
কলেজ মানে আজিকালি আৰু প্ৰাইভেট কলেজত দিয়া এটা মাক বাপেকৰ বেছি ট্ৰেণ্ড আছে ন অ মানুহক দেখুৱাব কাৰণে
আহ
প্ৰাইভেটত নিদিয়ে কৰ'ৰবাত কি কয় চৰকাৰীত নিদিয়ে প্ৰাইভেটত দিব এইবিলাক দামী দামী কলেজ ডেৰ লাখ টকা বোলে এডমিশ্যন
উম সেইিলা চব থাকে আৰু চবৰে নিজৰ নিজৰ হিচাপ
অ
নিজৰ নিজৰ হিচাপ থাকে আৰু
অ আৰু চি
অ মেইন কথা সেইটোয়ে চিট নাপায় যে
চিট নাপালে আৰু তাতে দিব লগা বাধ্যয়হে হৈ যায় দি দিব আৰু উম আমিহে নিদিলোঁ সেনেকৈ চিট নাপালেও আমি আৰু চৰকাৰী মাথা মাৰি ৰখি আছোঁ হেনতেন এক্সাম দিব কাৰণে
অ
এন্ট্ৰেন্ঞ্চ এক্সাম পাছ হলে ল'ব আৰু নহ'লে আৰু ইমান টকা দি আমি অ ইমান টকা দি আমি দিব নোৱাৰো আৰু
উম
দুই লাখ টকা ধেমালি নেকি
উম
যিটো যিটো কৰ্চ পঢ়া আমাৰ ইয়াৰে কলেজত হেৰিতে য খুব বেছি ফিফটি থাউজেণ্ড
আহ
তাহাঁতি তাতে দুই লাখ টকা আৰুতো কিবা কিবি বেলেগ এক্সট্ৰা পইচা আছেই
উম
এয়াই মই বোলো মোকো লাগিছিল মইতো আগৰ পৰা কৈছো মোৰ ঘৰৰ কাম আছে
আহ
কি বা কৰিছে বাৰিষা বেছিয়ে হ'লে আৰু এইটো কৰিব নোৱাৰিম আৰু
আহ বেছি বাৰিষা হলে আৰু কাম নহব
তাকে আমি তি তিন পাত খিনি সলাব এতিয়া নোৱাৰিমে চাগে খুলিলে দি
আহ যোনদিনা বতৰ অলপ ভাল হয় একদিনতে কৰি দিব লাগিব
অ একদিনত কৰিব লাগিলে ঠিকে ল'ব লাগিব
ঠিকে আৰু
কাৰণ কিয় ঠিকাত একদিনত কৰা কামত সিহঁতে বেছি মানুহ লগাব ন
উম
হাজিৰা কৰিলে ইিহঁতে দুদিন তিনদিন লগাই দিব তেতিয়া আকৌ বৰষুণ মাৰি দিলে নহ'ব মানহে
উম
সেইকাৰণে আকৌ যদি ৰখি দিব লাগে আকৌ নৱেম্বৰ ডিচেম্বৰলৈ ৰখিব লাগিব যত বৰষুণ নাহে
উম উম চা এইক দুই দুইদিন তিনিদিনৰ ভিতৰতে কৰি ল'বা লাগিব আৰু এতিয়া বতৰ অলপ ভাল হয়
তাকে বতৰ ভালেই হ'ব নে বৰষুণে মাৰিব বা নিউজত চুধি আছে বৰষুণ সোনৰহে এলাৰ্ট দিছে দেখোন বৰষুণলে হব
নিজেতো দিয় আছে দহ দিনলৈকে কন্টিনিউ বৰষুণ হব
চব মাটি খহিছে
উম
ৰাস্তা বিলাক ভাঙি গৈছে
উম
আমাৰ ইয়াতো মাটি খো খহেতো বৰষুণ দিলে যোৱা বছৰ দেখা নাই আমাৰ কাষৰ ঘৰত কিমান মাটি খ হৈ গ'ল
আহ
সমানত থকা মানুহ ভাল
উম সমানত থাকিলে ভাল
একো এইবিলাক টেনশন নাই আমাৰ আৰু চবফালে টেনচন
উম
পাহাৰত পাহাৰত মানুহ থাকেহে কিন্তু পাহাৰত থকা মানুহ দুখ কোনে বুজিব
তাকে
বহুতে ভাবে বিৰাট আৰামত থাকে
উম
পানী নহয় বোলে অকল পানীহে নহয়
হলেও তলত গুলোতে পানী পামে ন আমি
অ সেইয়াইতো আমিতো ৰাস্তা দিয়ে যাব লাগে ন আমিতো আমিতো ওপৰে ওপৰে নাযাওঁ
আহ
এ মাটি খহি থাকে সদায়
উ
সেইদিনা নিউজ দিছে যে হেৰিৰ পানী আহি পেলাই গোটেই ঘৰ ভাঙি ভাঙি লৈ গ'ল
অ কত মেঘালয় ন অৰুণাচলত
উম অ' হয় ক'ৰবাত। মইতো নিউজ বেছি চো চোৱা নাই। অলপমান নিউজ চাওঁ। কি নিউজ চাম? আজিকালি নিউজ চেনেল বিলাকতো জানাই আৰু।
নাই সেইবিলাকে, সেইবিলাক
ফালটু নিউজ দিয়ে। এনেই জাষ্ট অলপমান চাওঁ হেডলাইনছ এটা।
অ'।
বেছি ইম্পৰ্টেণ্ট নিউজ নিদিয়ে নাই। ফালটো নিউজে বেছি দিয়ে।
উম।
সেইকাৰণে অলপ এনে জাষ্ট কোনোবাই ষ্টেটাছত দিলেও চাই লওঁ।
উম।
ফুল নিউজ নাচাওঁৱেই টিভি খুলি পেলাই। তাৰপিছত হেৰি, ম কি কয়, এইবাৰ আমাৰ ইয়াতেও পূজা পাতিব
ক'ত?
আমাৰ ইয়াতে। ওচৰত ঘৰৰ ওচৰতে দেখোন পূজা পাতিব। অ' প্ৰথম পূজা হব এইবাৰ। উম, কালি বেনাৰ দেখিলো। উম বেনাৰ দেখা পালো। এইবাৰ বিহুৰ জাগাতে পূজা পাতিব এইবাৰ।
পূজাবিলাক ওম য'তে ত'তে পাতিব লগা নহয় ন? পূজা মন্দিৰ মন্দিৰতে পাতিব লাগে। য'ত মন্দিৰ আছে কাষত।
এ ডাঙৰ ডাঙৰ অকল মন্দিৰৰ মন্দিৰৰ চোতালত পাতিলেই হৈ যায়। কিন্তু এতিয়া কিবা ৰাস্তা য'তে ত'তে পূজা পাতা ধৰিছে।
পূজা সেনেকে নহয়। য'ত মন্দিৰ আছে তাৰ কাষতে পাতিব লাগে এনে চব জাগাতে পূজা পাতিলে, ফাংচন নহয়। এটো এটা পূজা হয় মন্দিৰৰ কাষত পাতিব লাগে।
তাকে, হেৰি আমাৰ যে মন্দিৰত যোৱা কথা আছিল, কোনদিনা যাবা? আহিলে যাবা নে কি?
উম, যাম ৰবা।
পাঁচ তাৰিখটো দেওবাৰেেই হল। পাঁচ তাৰিখে আহিবা ছয় তাৰিখে যাব পাৰিম।
অহ।
এই যে শিৱ মন্দিৰটো
উম হম।
মই যে কৈছিলো
আহ। যাম ৰ'বা।
উম আৰু নহলে শাওণৰ মাহ হলে আৰু মানুহ বহুত আহিব।
উম। অ' অ শিৱ মন্দিৰত বেছি ভিৰ হৈ থাকে।
এইটো যোনটো আমি কৈছিলো, সেইটোত আৰু বেছি
আহ আহ।
তাকে, মই ৰেডি কৰি থম গোটেইখিনি।
অহ।
আহি পেলাই খালি গাড়ী চাৰ্ভিচিং কৰিলেই হ'ল।
অহ হব।
গাড়ী লৈ যোৱা মানুহ নাই ন। নহ'লেতো ছাৰ্ভিচিং হৈয়ে গ'ল হয়।
উম।
উম। বাকী তুমি পেকিং চেকিং কৰি থৈ দিবা সোনকাল
উম হ'ব।
উম।
দিয়া।
উম দিয়া থওঁ।
উম